হেল্ল'
অঁ শুনিছা?
অ শুনিছোঁ শুনিছোঁ।
অ কি কৰি আছা? মই বাৰু আছো এনে তুমি?
মই আছোঁ এনেই আছোঁ।
অ চাহ পানী খালা?
চাহপানী খোৱা নাই ৰ'বা তুমি?
অ নাই খোৱা আৰু বা এতিয়ালৈকে। বাকী? বাকী মোৰ বাৰু এতিয়া গৰমৰ বন্ধ তাতে তোমাৰ এইবাৰ এডমিশ্যন লৈছোঁহে ন ত' এনেকুৱৈ চলা নাই বাৰু। তোমাৰ?
অ আমাৰো বাৰু চলিব আৰু খোলাৰ পিছত ভালকে। এতিয়া বাৰু ইণ্টাৰ্ণশ্বিপৰে হেৰি কৰি আছো যে, ইণ্টাৰ্ণশ্বিপ চলি আছে।
আচ্ছা আচ্ছা ঠিকে আছে, বাকী ঘৰত ভাল সকলোৰে?
উম ভাল ভাল, তুমি এইবাৰ এডমিশন লৈছা ন?
অ মই এইবাৰ বিয় ভাচ-
অঁ অঁ, আচ্ছা অঁ ঠিকেই আছে বাৰু- পিছে পঢ়া পতি মানে কেনেকুৱা? কোনটো লাইনত মানে যাব বিচাৰিছা আৰু তোমাৰ?
এ টিচিং লাইনত যাব ইচ্ছা আছিলে বাকী চাও পিছলৈকে কি হয়।
অহ, মোৰ চাও ৰবাচোন এতিয়া কোনফালে বা গতি কৰে।
অ ধৰা শিক্ষক এজন তোমাৰ এখন সমাজৰ- গুৰি ধৰোতাৰ লগতে প্ৰত্যেকটো এজন আমাৰ গাঁৱতে যদি কিবা যদি শিক্ষা অনুষ্ঠান নাপাই- আমি শিক্ষাই আমি গাঁৱত যিয়ে অনুষ্ঠান নহওক কিয় আমি সেই অনুষ্ঠানটোত- অ প্ৰধান হিচাপে বা ঘোষক হিচাপে আমি কিন্তু সেই শিক্ষকজনকে বিচাৰো হয় ন?
সেইচোৱা সেইটোৱেতো, মানে- শিক্ষক হোৱাতটো বাৰু ভালেই হয়, যদি- তোমাৰ তুমি বেলেগক মানে তোমাৰ অভিজ্ঞতা - অভিজ্ঞতা বা তোমাৰ যিখিনি জ্ঞান সেইখিনি যদি তুমি বিলাই- কৰিব পাৰিছা ন, সেইখিনি বাৰু ভালেই কথা। কিন্তু, উম। কোৱা কোৱা?
অঁ বাকী তোমাৰ, এনে প্ৰিয় শিক্ষক আছে নে?
প্ৰিয় শিক্ষক বুলি ক'বলৈ গ'লেতো- মানে গোটেই মানে গোটেইখিনি বাৰু নহয় দিয়াচোন কিন্তু মানে- যিখিনিৰ লগত মানে মোৰ ভাল আৰু- মানে ধৰা আমাৰ ডিপাৰ্টমেণ্টৰে হওক বা আমাৰ- আগতে স্কুলৰ দিনৰে হওক, সেই গোটেইখিনিৰ লগত- তাতে মানে ভালে আছিলো দিয়াচোন কব গ'লে।
আচ্ছা।
কোৱা আৰু? ভালে ভাল লাগে- মানে ফ্ৰী মানে পুৰা একদম ফ্ৰী হৈ যাব লাগে ন তেতিয়া ভাল লাগে। শিক্ষকৰ লগত, উমঁ, মানে কিবা এটা যাতে উম-
হয় তুমি এনেই কোনটো পৰিৱেশ বেছি ভাল পোৱা, স্কুলৰ নে কলেজৰ?
মই স্কুলৰ পৰিৱেশতটো বেছি- এতিয়া ভাল লাগিছিল মানে স্কুলৰ পৰিৱেশটো এটা বেলেগ আছিলে আৰু কলেজৰ পৰিৱেশতটো বেলেগ আছিলে ন।
হয় হয়।
ক'ব গ'লে উম এতিয়া মানে স্কুলত কিবা এটা ম- বান্ধোনত মানে তুমি সোমাই পৰা যায় ন, এতিয়া কলেজত- টো সেই বান্ধোনটো নাথাকে, তোমাৰ- মানে নিজৰ ইচ্ছামতে কিছুমান কাম কৰিব পাৰা এতিয়া স্কুলত থাকোঁতে সেইখিনি কাম তুমি কৰিব পা- পাৰা নাছিলা, উম সেইটোৱে আৰু- মানে তোমাৰ মতে, মানে কেনেকুৱা মানে কোনটো বেছি ভাল লাগে তোমাৰ?
ময়ো তোমাৰ নিচিনাই তোমাৰ মানে তুমি যেনেকে ক'লা ন, স্কুলতটো বেছি ভাল আছিল। কলেজত কাৰণ- কলিয়ে জীৱনত তোমাৰ জীৱনত কোনো ধৰণৰ প্ৰকাৰ ৰুটিন নাথাকে তুমি যেতিয়া উঠে তেতিয়াও উঠিব পাৰা। এতিয়া স্কুলত মানে কেনেকুৱা আছিল তুমি আটতকে যদি অলপ- মানে দেৰি কৰিছা তুমি হয়তো সিদিনা প্ৰাৰ্থনা নাপাবা হয়তো সিদিনা তোমাক প্ৰাৰ্থনা নাপালে তোমাক- কুলত গালি দিব। টিটছাৰে মাৰিব এনেকুৱা কিছুমান ধৰ ৰেষ্ট্ৰিকচন আছিল। তাপিছত মানে লাইফচটোত মানে এইবিলাক নোহোৱা হৈ যায় কলেজ পালে।
কলেজ পোৱাৰ পিছত আৰু মানে- কোনেও তোমাক চাই নাথাকে আৰু যে অ তুমি কি কৰিছা বা তুমি কিবা- মানে পঢ়িছা নে নাই- সেইখিনি বস্তু দুই এজন শিক্ষকৰ বাহিৰে মানে কোনেও নাচায় মানে। খুব কম স্কুলত মানে যিখ- খিনি গুৰুত্ব দিছিলে বা তুমি কৰিবই লাগিব। হলো এটা মানে উম' তোমাৰ পাঠ্যক্ৰম অনুসৰি মানে অঁ কিছুমান টপিক- থাকে ন সেই টপিকখিনি তুমি কমপ্লিট কৰিবই লাগিব ন সম্পূৰ্ণ কৰিবই লাগিব।
এ কলেজত তুমি সম্পূৰ্ণ কৰা নকৰাটো সেইটোটো কোনেও চাই নাথাকে।
উম উম চাই নাথাকে আৰু- কলেজত মানে কেনেকুৱা কলেজত তোমাৰ আমিতো আমিটো কেতিয়াবা ক্লাছো নকৰা নকৰা আছিলো মন নগলে ধৰা। ত স্কুলত তুমি কৰিবৈই লাগিব।
অঁ স্কুলত কৰিব লাগিব তেনেকুৱা আছিলে এতিয়া কলেজত আৰু কথা নাই আৰু তুমি- ক্লাছ নকৰাকেও তুমি ওলাই আহিব পাৰা।
উম, কিন্তু- কিছুমান কলেজত ধৰা তুমাৰ ছেভেন্টি ফাইভ পাৰ্চেন্ট মানে পয়সত্তৰ শতাংশ আহ- উপস্থিতি মানে বাধ্যতামূলক।
উম বাধ্যতামূলক কৰি দিছে সেইটোয়ে।
ত সেইটো এটা ভাল পদক্ষেপ লৈছে হয় নে।
অঁ সেইটো বাৰু ভালেই হয় কাৰণ- ধৰা কিছুমানে ক্লাছ কৰে বা কিছুমানে নকৰে। ত' যিখিনিয়ে নকৰে সেইখিনিওতো কিবাকে হলেও- পাছ কৰি ওলাই যায় ন, ত- যিখিনিয়ে ক্লাছ কৰি থাকে সেইখিনি ধৰা মানে ক'ব গলে ক্লাছ কৰা নকৰাটো এতিয়া পাৰ্থকয় এতিয়খ ছেভেণ্টি ফাইভ- পাৰ্চেন এটেডেন্সটো মানে কম্পালচৰি কৰি দিয়াৰ- ছত মানে ভাল হৈছে আৰু চবে সমানে ক্লাছ কৰিব লাগিব। তেনেকুৱা হৈছে।
অঁ আৰু মই মই ভাবো যে তোমাৰ স্কুল হওক বা কলেজ বিলাকে এটা পদক্ষেপ হাতত- তুলি ল'ব লাগে যেনে ধৰা, অঁ তোমাৰ অঁ এ প্লাষ্টিক বোৰ মানে প্লাষ্টিকৰ আমি যে পানী নিওঁ যে- স্কুল বা কলেজত মানে সেইবোৰ বন্ধ কৰি দিব লাগে মানে পানী নিব লাগে বাত মানে ধৰা তোমাৰ- অ ষ্টীলৰ থাকে ন ফ্লাক্কচ টাইপ বটল সেই তেনেকুৱা টাইপত নিব লাগে। তেতিয়া মানে প্লাষ্টিক প্ৰদূষণৰ পৰা আমি বহুখিনি মান বিৰত থাকিব পাৰিম।
অঁ সেইটোও হয় বাৰু প্লাষ্টিকৰ পৰাতো- মানে প্লাষ্টিকৰ বটল টো পানী- খালা খাই লৈ পেলাই তুমি যতে ত'তে কিছুমানে পেলাই দিয়া ন ডাষ্টবিন নাচাই। তেনেকুৱা ধৰণৰ উম তাৰফলত-
অ সেইটো বাৰু মানে পদক্ষেপ লৈছে মানে কোনোবাই যদি প্লাষ্টিকৰ বটল আনে নহয় সিহঁতক মানে ফাইন দিব লাগে টু হাইড্ৰেট ৰুপিচ দুইশ টকা
হয় নেকি
উম
উম ভালেই বাৰু এইটো ভাল কৰিছে কিন্তু দেই আমাৰ বাৰু তেনেকোৱা নাই
আচ্ছা
কিন্তু মানে ক'ব গ'লে এতিয়া ধৰা কেনটিনতে প্লাষ্টিকৰ বটলেই ইউজ হয় পানী বটল এনেকোৱা ধৰণৰ কিনি লব পাৰি এতিয়া সেইটো হিচাপত চাব গলে এতিয়া কেনেকেনো বন্ধ কৰিব দিয়াচোন ন
সেইটোও হয়
উম দিয়া
আৰু তোমাৰ মই কব খুজিছিলো যে আজিকালি মানে এনেকোৱা হৈছে তোমাৰ ল'ৰা ছোৱালী বিলাকে আমাৰ স্কুলৰ যে স্কুল বা কলেজ আমাৰ লাইব্ৰেৰী থাকে অতীতৰ পৰা আছে আজি আজি এটোও আমি দেখিব পা কিন্তু আমি মানে কি হয় লাইব্ৰেৰী বিলাক আমি ইউজ নকৰো তোমাৰ লাইব্ৰেৰীত আজিকালি যোৱা খুব কমেই দেখা পাও
উ কম দেখা পাও মানে কি জানা আজিকালি ডিজিটেল লাইব্ৰেৰী হৈছে অনলাইনৰ যোগে মানে আজিকালি ডিজিটেল লাইব্ৰেৰী হৈছে ন বুজিছা মানে এতিয়া চাব গলে চবে অনলাইনত যেতিয়া বস্তুখিনি গোটেই পঢ়া বাত সেই আদিৰ পৰা মানে ধৰা কুৱেশন পেপাৰৰ প্ৰশ্নকাকতৰ পৰা আদি কৰি বা অহ তোমাৰ কিতাপো পোৱা যায় কিছুমান ন অনলাইনতে এতিয়া সেই খিনি যদি অনলাইনতে ডিজিটেলভাৱে যদি গোটেইখিনি পাই যায় তেতিয়া মানুহ আৰু কোনে লাইব্ৰেৰী পঢ়ি থাকিব ন লাইব্ৰেৰীত গৈ তেনেকোৱা এ লাইব্ৰেৰীত গ'লেও কিছুমানে মোবাইলতো মোবাইলতে মানে ব্যস্ত হৈ থাকে ন মোবাইল তে চাই থাকে
অ অ আজিকালি তেনেকোৱা অ অ এনেকোৱা দেখা দেখিবলৈ পাও মানে আমাৰে কলেজত মানে কি হয় লাইব্ৰেৰীত সিহঁতে যাই ঠিকে লাইব্ৰেৰীত কাৰ্ডো সিহঁতে আমাতকে আগতেই লয় কিন্তু তাতে মানে তুমি প্ৰেমিক যুগলসকল দেখা পাবা যাই কিনে ফেনৰ তলত বহি থাকে আৰু আগত এখন কিতাপ কিতাপখন মিলি থৈ দিয়ে
অ কিতাপখন মেলি থৈ দিয়ে সেইয়ে আৰু আজিকালি লাইব্ৰেৰীত কিছু কিছুমান মানে বাহিৰা কিতাপো চাব পাৰি দেই বাহিৰা কিতাপ মানে পঢ়াৰ পিছতো মানে ভাল আৰু পঢ়িলেও ভাল পঢ়া
মন কৰিলে এখন কিতাপ দুটাই একেলগে পঢ়িব পাৰে মই সেই কেটেগৰি মানে সেইটো গ্ৰুপৰ মানুহবিলাকৰ কথা কৈছো আৰু
উম সেয়ে মানে কিছুমান ধৰা উপন্যাস হওক বা কিবা এ বা গ্ৰন্থ ৰাখিলেও মানে ভাল তেতিয়া এটলিষ্ট কিছুমানে মানে চবে ধৰা বেচি ভাগে ক্লাছৰ কিতাপবোৰ মানে পঢ়ি থাকিবই মন ন কৰে ন সেইটো হিচাপত চাব গলে মানে কি হয় বাহিৰা কিতাপ মানে কিছুমান মানুহ মই এনেকোৱা মানে আমাৰ কলেজতে দেখিছো দেই মানে কিছুমানে মানে বাহিৰা কিতাপৰ প্ৰতিও মানে আকৰ্ষণটো আছে ত' সিহঁতৰ মানে সেই খিনি বস্তু মন কৰি পেলাই যদি কিছুমান ধৰা বাহিৰা কিতাপ
উম আৰু হয় আৰু তুমি কোৱা নিচিনাকে আজিকালি চব ডিজিটেল হৈ গৈছে যে। ডিজিটেল হৈছে ঠিকে আছে ডিজিটেল হৈ আমাৰ কেনে মানে তোমাৰ পইচাও বাচাই দিয়ে তু তুমি মানে ৰিচাৰ্জো বেগতে বহুখিনি বস্তু চাব পাৰিবা। তাতে তুমি ৰিচাৰ্জো ভৰালা এক্সট্ৰাকে এখন কিতাপো কিনিব লাগিল তিনশ টকা বাৰু মা বাৰু আমি অৰ্থনৈতিক ভাৱে চাব গ'লে বাৰু এখন কিতাপ কিনিব নোৱাৰে মানি লৈছোঁ। কিন্তু আচলতে কি হয় জানা তাত তোমাৰ অৰ্থনৈতিক অৰ্থনীতিত টো চাব যাওঁতে যাওঁতে যাওঁতে যাওঁতে বহুত টকা যায় কাৰণ আমি এটা সময়ত হেনেকে মোবাইলত পঢ়ি থা মোবাইলত কিছুমানে পঢ়াৰ ইমান ই ইচ্ছা যে মোবাইলত পঢ়ে হয় ঠিক আছে কিন্তু শেষত এনেকুৱা এটা পৰিস্থিতি এতিয়া চ্ছমা ল'ব লগা হৈ যায় তাতকে তোমাৰ ডাবুল খৰচ হৈ যায়।
অ ডাবুল খৰচ হৈ যায়।
মানে দৃষ্টিশক্তি যেতিয়া হেৰুৱাই আৰু। বা দৃষ্টিশক্তি যেতিয়া অকনমান কমি যায়।
উম সেইটোৱে। মানে এতিয়া চব বস্তু অনলাইনতে হৈ গৈছে নহয়।
হুম।
বহুতে মানে কিতাপ কিনাতকে এই কিতাপখন আৰু কিনো কিনি থাকিম। পইচা ভৰি মোবাইলতে চাব পাৰি যিহে তু মোবাইলতে চাওঁ আৰু তেনেকুৱা হৈ যায়। বহুতৰ মনত সেই টো ভাব আহি যায় ন এতিয়া কিতাপখন বহুতে পইচা খৰচ হ'ব বুলি কিতাপখন নিকিনে। হোঁ উম, তেনেকুৱা এতিয়াতো ডিগ্ৰী লেভেলতটো কোনেও কিতাপ নিকিনে দিয়াচোন বেছিভাগে ন? কিছুমানেহে
অ অ আৰু মইতো তোমাৰ ছেকেণ্ড ইয়েৰটো তেনেকুৱা লগ পাইছোঁ মানে এই তোমাৰ অনলাইনতে কৌৰ্চ বিলাক বায় কৰি লয়। তাৰপিছত তোমাৰ পি ডি এফ বিলাক পায় মানে মানে গো গোটেই কিতাপখন তুমি এটা পি ডি এফ আকাৰত পাই যাবা।
অহ।
তোমাৰ এনেকুৱা কিছুমান আছে ন ৱেবচাইট।
উম আছে আছে।
তাৰ ফলত সিহঁতে মানে খৰচ বাচা বুলি ভাবে আৰু কিন্তু সিহঁতে ফিউচাৰটো শেষ কৰি আছে ইনদাইৰেকলী।
উম তাকে, মোবাইলটো বাৰু উম ইম্পৰ্টেণ্ট হয় কিন্তু মানে
ক'ব গ'লে এতিয়া মোবাইলৰ পৰা চোৱা মানে এতিয়া আমি কিতাপৰ পৰা আঁতৰি আহিছোঁ না।
হয় হয় বহুখিনি আমি আঁতৰি আহিছোঁ এটা বস্তু পাই আন এটা বস্তু পাহৰি গৈছোঁ মানে।
উম পাহৰি গৈছোঁ উমহ।
বাৰু আজিলে ৰাখিছোঁ বহুখিনি কথা শিকিলোঁ তোমাৰ পৰা।
অহ তাকেহে বেয়া কথা পাতিলে ওলায়ে থাকে ন?
উম থাকে থাকে দিয়া ৰাখিছোঁ ধন্যবাদ।
বাৰু হ'ব দিয়া উম।